হেল্ল', হেল্ল', অ, কোৱা?
চাউণ্ড আহিছে?
হেল্ল',
তে চাউণ্ড টো বহুতচ আ কম আহি আছে।
অ, মই শুনিছোঁ কিন্তু তুমি শুনা নাই?
অ', অ', এতিয়া শুনিছোঁ -এতিয়া শুনিছোঁ বাৰু।
অ', অ', এই নহয় বতৰটোৰ কাৰণে হয় নেকি অলপ ন'বতৰো বেয়া যে।
হা -হা বতৰটোৰ কাৰণে যেন পাইছোঁ।
উম- উম শুই আছা
হা?
শুই আছা নেকি তুমি?
নহয়-নহয় চৰ্দি - চৰ্দি মানে অলপ।
অ', অ', চৰ্দি মোৰো হৈ আছে ৰবা অলপ জ্বৰ হৈ আছে চৰ চৰ্দি। এনেকুৱা আৰু
এ চৰ্দি জ্বৰ চব্বৰে আছে বতৰটোৰ কাৰণে।
উম, বাপৰে এনেকুৱা মানে কি আৰ ঠাণ্ডাও লাগে গৰমো লাগে এনেকুৱা হৈছে ন'?
হা- হা বতৰটো বৰ বেয়া হৈ আছে এতিয়া গৈ পেলে।
মোৰো সেইটো কাৰণেই হৈছে কিজানি মোৰ মানে যোৱাকালি মানে উম, যোৱাকালি নগাঁও গ'লো মানে গৰমো- গৰমো লাগিলে অলপ ঠাণ্ডাও লাগি মানে হঠাৎ মানে ৰৈ থাকোঁতেই মোৰ জ্বৰ উঠি গ'ল।
অ, গৰম, ঠাণ্ডা দুইটা পাই পেলে।
উম, সেনেকোৱা হৈছে নেকি নে কি ক'বই নোৱাৰো হঠাতে জ্বৰ উঠি গ'ল মানে এনেকুৱা ঠাণ্ডা লাগি গ'ল মোৰ। মানে গাড়ী ৰখাই পেলাই ডক্তৰৰ পৰা ঔষধ লব লগা হৈছে আৰু সেনেকা।
ক'ত এৰু পিছে
উম হম।
কৰ তুমি ঘৰ?
মোৰ ঘৰ এয়া শুৱালকুছি।
অ শুৱালকুছি।
অ অ তোমাক
এ মোৰ তেজপুৰ হৈ গৈ আৰু অৰিজিনেল ঘৰ কিন্তু মই থাকো যোৰহাটত আৰু। যোৰহাটত পঢ়ি আছো মানে।
জুবিন দাৰ জেগাতে আৰু মানে।
কি ক'লা?
জুবিনদাৰ জেগাতে আছা তুমি।
অ মেইন জেগাতে পালো। আৰু জু- বিন গাৰ ধূকাওতে গৈ পেলাই আমাৰ কলেজৰ যি প্ৰটেষ্ট হৈছিলে বাপৰে মানে নাগা ল'ৰা এটাই জুবিন দাৰ বিষয়ে বেয়াকৈ কৰিছিলে। গোটেই অসমীয় কেইটা উঠি পেলাই গৈছে তাক মাৰিবৰ কাৰণে।
ভালে কৰিছে মাৰিয়ে পেলাব লাগিছিল জুবিন জুবিনদাৰ বিষয়ে বেয়াকৈ শুনিব নোৱাৰি দেই।
অ তো তাকো বহুতে মাৰিছে গৈ মেলি প্ৰায় এইটো কি কয় নাই ৱাৰডেন চোৱাৰডেন হেতক চবকে কান চান ধৰাই দিছে পাই যে তেনেকা ল'ৰাক
অ অ অ‌ উম ভালে হৈছে। উমহ। উম! বেয়া নালাগে নেকি এন এনেকে মানে বেয়া অলপো দুখ নালাগে নে ইমান ইমান ভাল মানুহ এজনক ইমান বেয়া মানে
অ ত আৰু তাৰ পিছত গৈ পিনে কি কৈছে নে জুবিন দাৰ কাৰ লগত কম্পেয়াৰ কৰিছিলে গৈ বেবেৰ পেলে ইংলেণ্ডৰ কুইনৰ লগত ইংলেণ্ডৰ লগত কুইনৰ লগত গৈ পেলে কম্পেয়াৰ কৰি কি পাব।
পাগল নে কি? তেলাব মানে কি জানি বুজি এনেকে অসমৰে নে সি ল'ৰাজন? নগা ন নগা ল'ৰা।
নাগা নাগা।
নাগা লৰা অ তাকেতো ইমান সেইকাৰণে তো বুজি নাপাই। সেইকাৰণেতো বুজি নাপায় বৰ্তমান জুবিন দাৰ মূল্য বুজি নাপায় আৰু।
অ তো সেইকাৰণে বুজি নাপালে কাণ্ড কৰি পেলাই বহিলে, খালেও ত সেইকাৰণে ভালকৈ।
ভালে হৈছে তোমা তুমি দিলা না দুছাতমান?
নাই নাই এইটো কি কাৰণে চবে যোৱা হোৱা নাই গৈ পিলে এইটো কয় কেইটামান মানে বাহিৰৰ লোকেল মানুহ চানো আহি গৈছে। কলেউচ ষ্টুডেণ্ট গিতা নহয়। কলেজ ষ্টুডেণ্ট গিতাবাচ চাল্লাহে কৰিলে তাছত বাহিৰৰ লোকেল মানুহবিলাক মানে ধৰা কি কিছুমান হোষ্টেলত থাকে কিছুমান পিজিত থাকে হা।
উ উ উম।
এই হোষ্টেলৰ গিটাই গৈতো একো কৰিব মেলিব নোৱাৰে নহ'লে ইহঁত তৈবত এক্সন লোৱা হ'ব এই হোষ্টেল গিত- তামানে ভিডিঅ চিডিঅ খিনি গৈ সিহঁত বাহিৰ লগৰ চগৰ সোপাক দি দিলে।
অ অ এইটো ভাল কৰিছা উ উ উম। উম উম ভালে কৰিছে দে তেওঁলোকৰ নিজৰ কেৰিয়াৰৰ ওপৰত আহি যাব না।
ন তো।
সেইটো কাণে ভালে কৈছে সেইটোও ঠিকে আছে নিজে কৰাতকৈ বেলেগক লোকেল মানুহকে দি দিলে।
অ ত আৰু লোকেল মানুহ বিলাকেও সিহঁতে বস্তুটো বেয়া পাইছে গৈ পিলে কাৰণ জুবিন দাই কৈ তেনেকে কওঁতে কাৰ গাত নালাগিব।
কাৰ গাত নালাগিব সেইটোৱে চবৰে লাগিব আনকি বুঢ়া বুঢ়া মায় মানুহে কেটাই গৈ পেলাই কেনেকে কান্দি কান্দি তাত গৈচা যায় ন ইমান সত্তৰ আশী বছৰীয়া মানুহ এজ- জনে উমহু সত্তৰ আশী বছৰীয়া মানুহ এজনো গৈছে। এহ, সেইবিলাক সহ্য কৰিব নোৱাৰি দেই।
ভাল পাইছিল তেওঁক মানে কোনো অপ'জ নাছিলে গৈ পেলাই চববে মানে গৈপায় তেওঁক ভালে তেওঁ খালী কিবা এটা কলেই ডাঙৰ কথা হৈ যাব তেনেকুৱা টাইপৰ আছিল। মানে এনে কৰিছিলে ন' তেনেকা কাম।
উম, উম, কাকো খাতীৰ নকৰিছিল, খাতীৰ নকৰে কাকো খাতীৰ নকৰে যে।
অ', অ, কাকো খাতি নকৰিছিল কিন্তু কা কো অশান্তিও নকৰিছিল।
অশান্ত অশান্তিও কৰা নাই নিজৰ জেগাতে তেওঁ, মানে তেওঁ অ', মানে, বেলেগক শান্তি কৰিছে। নাই নাই, তেওঁক চবে মানে ৰাজনীতিৰ মানুহ বিলাকে তেওঁক হয় ভয় দিছিল ভাবে সচ কিবা এটা কথা উলে মানে ৰাজনীতিৰ মানুহ বিলাকে তেওঁক ভয় কৰিছিল, হয়নে?
অ', তো। তেওঁ ডাইৰেক্ট গান এ মটাই বনাই দিছে ৰাজনীতি নকৰিবা বন্ধু, তেওঁৰ সেয়াৰ লগত গৈ পেলাই কোনে নো পাত্তাব।
উম, সেইকাৰণে মানে ভয় খাইছিল আৰু তাক। এনেকুৱা মানুহ এজন দু দু-দ্বিতীয়জন নোলাব ন' আৰু।
কি ক'লা?
তেনেকুৱা মানে অসমত এনেকুৱা মানুহ এজন দ্বিতীয়জন নোলাব আৰু আছে।
অ', তো এতিয়া কিন্তু সেইবিলাক মে ফিতপেক তেওঁ আছিলে কিন্তু এগৰাকী। ইয়াৰ বাহিৰৰ এইটো চিংগাৰ চিংগাৰছ বিলাকেও তেঁওৰ বিষয়ে কয়। বেলেগো ছিংগাৰ বিলাক মৰে পাকিস্তানী ছিংগাৰ মৰে, এক্টৰ মৰে, গৈ পেলে ইমান দিন নাথাকে। তেওঁৰ কাৰণে বাপৰে, কিমান দিন যে থাকিছিল, ভাল ভাল গায়কচে
তেঁও তেতিয়াও অকোনো গমেই পোৱা নাইবা খালি গম পাইছো আৰু ন' উম, উম, উম,
অ', তো, খালি ভাল গায়ক হ'লে নহ'বগৈ ভাল মানুহও হব লাগিব।
মানুহ হ'ব লাগে তেওঁ মানে, তেওঁ মানে কি জানে? ৰজা মানে, ৰাইজৰ ৰজা মানে কি কম আৰু ন' ভাষাই নাই। হয়নে?
অ', তো, তেওঁৰ যিদিনাখন ঢুকাইছে গৈ গৈ পেলাই সেইদিনাখন, মানে কোনেও ভাবাই নাই ছিলে
এ মানে মোৰ বিশ্বাসে হোৱা নাছিল গম পাইছা নে, মোৰ মানে মিছা কিবা চিনেমা এখন বনাইছে যে সেইটো কাৰণে হয়তো এনেকুৱা কিবা, মানে বনাইছে চাগে।
এ চিনেমাখনটো কমপ্লিট নহল পিছত তেওঁ গৈ মেলি পেলাই কিবা সেয়া ডাব দি পেলাই কৰিব লাগিলে।
অ', হয় নেকি মানে তেওঁ, অ, তেওঁ নাছিল নেকি, তেওঁ?
কি কয় শেষৰ দিন তেওঁ নাছিল, নাই, নাই, নাই, কমপ্লিট ন'হল তেওঁ বডী ডাবলহে কৰিলে।
অ', অচ্ছা মই গম পোৱা নাই দে এইটো, ইমান দুখ লগা ন যোৱাকালি যোৱাকালি গৈছোঁতো আমি জুবিন দাৰ ইয়াত, মানে গৈছিলোঁ যে। অ', মানে বৰদোৱা গৈছিলো। বৰদোৱা গ'লো অ, আৰু যে মহামৃত্যুঞ্জয় মন্দিৰ আৰু এনেকে আৰু, আৰু তিনিটামান, অ, সোমাই আহিলোঁ, হা?
তেতিয়া সোমাই আহিলা মানে বুজিছোঁ।
উম, সোমাই আহিলো আৰু।
ঠিকেই কৰিছা গলে মেলিলে গৈ পেলাই কিনে জামচটো পোৱা হয়।
অ', ভালে আৰু ন'? তাৰপিছতটো কি হ'ল, মানে দুজনীমানী মাইকী মানুহে জুবিন দাৰ চীতাৰ এইখিনি ধুনীয়া চাফা কৰি থৈছে দেই ইমান ধুনীয়া ৰাখিছে। মানে আমি মানে গৈছো যে প্ৰথম আমি জুবিন দাৰ ক্ষেত্ৰতে গ'লো মানে, কি হ'ল অ', মন্দিৰত যাম বুলিয়ে গৈছো প্ৰথম জুবিন দাৰ মন্দিৰতে গ'লো আমি, পাইছা তাৰপিছত বেলেগ মন্দিৰত গ'লো। বৰদোৱাত গ'লোবা এনেকুৱাকে। মানে তেওঁৰ যে মৰিচে এইখন যে চখান খন মানে, এনেকে নালাগে ন'? যেনে চখান নালাগে মন্দিৰ- মন্দিৰে লাগে আমিৰ ধৰা আমাৰ ভাৱত কৈছো দিয়াচোন মানে একদম মানে অ, মানে বৌ দুজন -বৌ দুজনী আছিল আৰু মানে মাইকী দুজনীয়ে কৈছে কি অ, বৌ আহিব নহয় এতিয়া এ মানে লেতৰা হৈ থাকিলে অলপ দুখ কৰে দাদাৰ কাৰণে সেইকাৰণে আমি চাফা কৰি ৰাখো আৰু। অ, মই বুলো ভালে পাইছোঁ।
ঠিকেইটো কৰে গৈ পেলে।
অ, এশ টকা এটা দি থৈ আহিছোঁ আৰু বাইদেউ দুজনীক। আপোনালোকে যে ইখিনি ৰাখিব পাৰিছে আমি যে নোৱাৰো বা ইমান দূৰৰ পৰা আহিবতো নোৱাৰো কৰক আৰ আপোনালোকে নিজৰ
আৰু দূৰৰ পৰা কৰিম পেলাই তেনকা চাই মেলি পেলাই বস্তু -চষ্টো ভালকৈ থৈছে মেলিছে এইবিলাক
ভালকে থৈছে ভাল লাগে ধুনীয়া চাফা কৰি থৈছে মানে চিতাখন যে নালাগে যে মানে মন্দিৰে জানো এনেকুৱা লাগিছে। মানে গ'লে কান্দাই যায় মই দুইবাৰ গ'লো বাৰু। যোৱাকালি সেইকাৰণে গ'লো আৰু।
অ, তুমি দুবাৰ গ'লা?
দুবাৰে গ'লো তুমি কেইবাৰ গ'লা?
মই এবাৰেই গৈছিলোঁ গৈ।
ষ্টাৰ্টিং -ষ্টাৰ্টিং তাৰ পিছত এবাৰেই গৈছোঁ যোৱা হৈছে অ, কিবা বাহিৰে চাহিৰে যাবলে প্লেন থাকিব লাগিবতো কিবা প্লেন চেন হলেহে বাহিৰে চাহিৰে যোৱা হয়।
উম-উম।
পটকেনে এইবোৰ বাহিৰ -চাহিৰে যোৱা প্লেনো নহয় তোমাৰ।
আ সেইটো ইয়া পিছে শুৱালকুছি আহি পাইছা নে তুমি?
শুৱালকুছি ফালে নাই -নাই শুৱালকুছি ফালে মোক কেতিয়াও যোৱাই হোৱা নাই তুমি তেজপুৰ তোৰ চাইদে আহিছ?
তেজপুৰ যোৱা নাই বাৰু এ নাই এনেকুৱা কোনো হা মানে মানুহো নাই ঘৰৰ মানুহ নাই অ, ৰিলেচনৰ মানুহ নাই এনেকুৱাকে গ'লে মই আছো মানে ডিগ্ৰী কমপ্লিট হৈছে আৰু।
অ, ডিগ্ৰী কমপ্লিট। অ, ডিগ্ৰী কেতিয়া কমপ্লিট হ'ল আগৰ বাৰ নে এইবাৰ?
আগৰবাৰে হ'ল। তুমি কি কৰিছা বাৰু গমে সুধিলোঁ পাহৰি গলো। অ', অ', ঠিকে আছে দিয়া বাকী ঘৰত কোন- কোন আছে তোমাৰ?
বাকী ঘৰত মা, দেউতা, মই, দাদা তোমাৰ?
দাদা আছে অ, মোৰ মা, বাহ আৰু মই।
অ, তোমাৰ বা আছে মানে?
উম,
দাদা চাহা থাকতকে কিন্তু বা থাকা ভাল দে। দাদাহঁতে মানে বহুত দিগদাৰ কৰে।
ল'ৰা নাথাকিলে উম, ল'ৰাই নাই আমাৰ বেয়া লাগে সেইটো কাৰণে।
অ, মানে চবেই ছোৱালী ন'?
উম, ছোৱালীয়ে ল'ৰা নাই।
কেতিয়া কমপ্লিট হ'ল অহা বছৰ নে এইবাৰ?
অহা বছৰ? এ এহ যোৱা বছৰে অ', অ', অ', হ, অ, মোৰ ভাগিনীও আছে বাই বা বিয়া হৈছে বাৰু।
কি ক'লা?
মোৰ ভাগিনী আছে এজনী আৰু পঢ়ি আছে বাৰু
অ অ অ তুমি এতিয়া কি জব কৰা।
জব নাই কৰা মই মানে এ ঘৰতে টিউচন কৰো।
অ টিউচন চিউচন, টিউচন চিউচন বিলাক দে ভালে আহে ধৰা মানে নিজে চলি আহিব পাৰি।
আহ ওচৰে পাজৰৰ ল'ৰা ছোৱালী ল'ৰা আহে বাৰু।
অ আৰু তেনেকুৱা মানে গৈ পেলাই টিউচন কৰাই পেলাই মানে নিজে চলি যাব পাৰি আৰু দেই।
পাৰি পাৰি মানে বেছি লোৱা নাই আৰু মানে মই। তিনিটা উম হ ফাইভ হাড্ৰেডকে লওঁ আৰু।
বেছি ললে মেলিলে যে তোমাৰ নিজৰ কাৰণে টাইম নহয় ন।
কি কৈছা।
কি ক'লা।
তুমি কি বা ক'লা মোক কাহ হৈ গল যে মো
অ অ মই কৈছো বেছি টিউচন চিউচন ল'লে ধৰা যদি তোমাৰ বাবে তোমাৰ নিজৰ কাৰণে একেবাৰে টাইম নাথাকে।
একেবাই টাইম নাই। তাকেতো নিজৰ কাৰণে সময় নিজে সময় দিব লাগিব ন উম। নিজক সেইটো নিজকতো টাইম দিব লাগিব, লাগিব লাগিব। ইমানে ইমানে বিজি হৈ যাব সেইয়া আৰু।
বেছি বিজি হৈ যোৱা যায় যে।
বহুত বেছি বেছি উম মানে ক'তো যাব তাই মানে সময় নাথাকে আৰু টাইম নাথাকে।
হ আৰু এই আৰু মেইন কথা কি কথা মিলি পেলাই
উম হুম কি কৈছা?
মেইন কথা এইটোৱে যে তুমি হিয়াৰ পিছত কিন্তু ডিগ্ৰীৰ পিছতে ঘুৰা ভাল টাইমৰ। ডিগ্ৰীৰ পিছত নুঘৰিলে মানে কেতিয়া ঘূৰিলা আৰু গোটেই জীৱনত?
এতিয়া জীৱনতো আকৌ বিয়াৰ পিছত বা কি হয়, হয় নে নহয় টাইম মি।
অ সটো হয় মেলি পেলাই কাৰ লগত কি। থাকে মেনে কৰি পেলাই সেইটো কোনেও ক'ব নোৱাৰে নহয় কাৰ ভৱিষ্যত কি পৰিছে।
অ এতিয়া বাকী উ শুৱালকুছি কোনো নাই তোমাৰ। ৰিলেচনাৰ কোনো
শুৱালকুছি ফালে নাই নাই কোনোৱে নাই।
অ অহা হোৱা নাই মানে।
আমাৰ গুৱাহাটী শুৱালকুছি ফালে যোৱা ন হোৱাই নাই কেতিয়াও।
অ এয়া বিয়া চ পাতিল আহিবা কাপোৰ নিবৰ কাৰণে?
অ শুৱালকুছি ফালে কাপোৰ চাপোৰ ভাল নেকি?
অ তুমি কি নাজানো নেকি শুৱালকুছিত তেইত বুজিবনি কিতাপে পত্ৰই পঢ়া নাই কিতাপে পত্ মানে কিতাপত পঢ়া নাই নেকি? উম শুৱালকুছি পাট মুগাৰ কাপোৰৰ বিখ্যাত নহয় জানো? শুৱালকুছিতে পাট মুগাৰ কাপোৰটো শুৱালকুছিতে হয় ন? উৎপাদন
হয় নেকি?
উম এইটো আজি আজিহে গম পাইছো। মুগা কাপোৰ চাপোৰ কাৰণেও শুৱালকুছি ফালে কোনো নাইও। মানে কি কথা হৈছে সেইটো। কোনোবা কিবা থাকিলে মেলিলেহে বস্তু বিষয়ে কিবা জানা মেলাও যায়
অ সেই যে
এইফালে মানে ঘৰৰো কোনো নাই খান্দান চান্দাম কোনোৱে কতোতেই নাই মানে সেইছাইদে।
অ সেইটোয়েতো থাকিলে আহিব পাৰিবা হয় ন?
হা অ সুখী চুখী থাকিলে কিবা আহিব মেলিব পাৰি। আমাৰ গুৱাহাটী চুৱাহাটী পাঞ্জাবাৰী চাইডে যোৱা হয় গৈ পেলাই সেই চাইডে মানে আ প্ৰেচটিচ টাৱাৰচ ফালে গৈ পেলাই তাত মানে ফ্লেটটো আছে।